হেল্ল'
হয় কওঁক চোন।
আপুনি কি কৰি আছে?
আছো ৰ'ব কওঁকচোন।
এটি বিষয়ে আলোচনা কৰিবলগীয়া আছিল। আপোনাৰ হাতত সময় হ'বনে?
হয় কওঁক চোন।
আপুনি আপোনাৰ থলুৱা খাদ্যৰ বিষয়ে অকণ কওঁকচোন।
হয়। থলুৱা খাদ্যৰ বিষয়ে ক'বলৈ গ'লে অসমীয়া জাতিৰ বহুতো থলুৱা খাদ্য আছে।
হয় হয়, তথাপিও আপুনি মোক থলুৱা খাদ্যৰ বিষয়ে ক'ব পৰিবনে?
হয় হয় নিশ্চয়। অসমীয়া জাতিৰ থলুৱা খাদ্যসমূহ প্ৰাকৃতিকভাৱে পোৱা উপকৰণ, আৰু শাক- পাচলি আৰু বিভিন্ন মছলাৰে প্ৰস্তুত কৰা খাদ্য বুলি সাধাৰণতে ক'ব পাৰি।
হয় হয়। ইয়াৰ উপৰিও অসমীয়াৰ প্ৰধান খাদ্য সম্ভাৰৰ বিষয়ে ক'ব পাৰিবনে?
হয়, হয়, নিশ্চয়। অসমীয়া খাদ্যৰ অন্যতম ব্যঞ্জন জনপ্ৰিয় হৈছে খাৰ। খাৰ বিভিন্ন প্ৰকাৰৰ আছে যেনে অমিতাৰ খাৰ কোমোৰাৰ খাৰ। ভীমকলৰ বাকলি পুৰি খাৰ আদি ৰন্ধা হয়।
অসমীয়া মানুহে চাগে, খাই ভাল পায় ন।
হয়, হয়, ইয়াৰ উপৰি মাছৰ টেঙা মা অসমীয়া মানুহে মাছৰ পাতৰ জোল, টেঙা খাবলৈ বৰ ভাল পায়।
হয়, হয়।
আপুনি কি কি টেঙা খায় ভাল পায়, কওকচোন?
অ, মই টেঙাৰ ভিতৰত ঔটেঙা থেকেৰা, টেঙামৰা, জলফাই আদি ব্যঞ্জন ৰান্ধি খাবলৈ ভাল পাওঁ।
হয়, হয়। আপোনালোকৰ ফালে কি কি পিতিকা জনপ্ৰিয়?
অহ, আমাৰ ফালে আহ আলু পিটিকা, বেঙেনা পিটিকা, মাছপুৰি আৰু জলকীয়াৰ পিটিকা বনোৱা হয়।
হয়, হয়।
আৰু আপোনালোকৰ ফালে?
আমাৰ ইয়াত আলু পিটিকা বিলাহী পিতিকা ঘৰে-ঘৰে জনপ্ৰিয়।
হয়, হয়।
আপোনালোকৰ কি কি শাক খাই ভাল পায়, ক'ব পাৰিবনে?
হয়, নিশ্চয়। অ, আমাৰ ইয়াত ঢেকীয়া, মানিমুনি পইতা, মৰা পাত আদি ভাজি বা তৰকাৰী কৰি খোৱা হয়।
হয়, হয়।
ইয়াৰ উপৰিও আপোনালোকৰ তাত সান্দহ, চিৰা আদি পিঠা প্ৰস্তুত কৰা হয়নে?
হয়, হয়, নিশ্চয় প্ৰস্তুত কৰা হয়। আমাৰ বিহুত সান্দহ, কোমল চাউল- বৰা চাউলৰ লগতে বিভিন্ন পিঠা প্ৰস্তুত কৰা হয়।
হয়, হয়।
আপোনালোকৰ ফালে সাধাৰণতে ৰাতিপুৱা কি কি খোৱা হয়, অলপ ক'ব পাৰিবনে?
হয়, হয়, নিশ্চয়। আহ, আমাৰ ইয়াত সাধাৰণতে ৰাতিপুৱা জলপানৰ বাবে আটাইতকৈ জনপ্ৰিয় খাদ্য হৈছে দৈ-চিৰা বা কোমল-চাউল আৰু কেতিয়াবা ভজা-চাউল খুন্দি সান্দহ কৰিও গাখীৰৰ লগত খোৱা হয়।
হয়, হয়।
আৰু কেতিয়াবা ৰাতিপুৱা, চাহৰ সৈতে তিল পিঠা। ঘিলা পিঠা বা টেকেলি পিঠা খোৱা হয়। আৰু কেতিয়াবা জলপানৰ উপৰিও পুৱাৰ আৰম্ভণিত এটপি, গৰম লালচাহ অবিহনে আমাৰ অসমীয়াৰ গোটেই দিনটোৱে সম্পূৰ্ণ নহয়।
হয়, হয় আমাৰ ইয়াতো একেই। আপোনালোকৰ তাত পইতা ভাত জনপ্ৰিয়নে?
হয়। বহু অসমীয়া পৰিয়ালতে, ৰাতিপুৱাৰ ভাত বুলি কলে পইতাভাতেই জনপ্ৰিয়।
হয়, হয়, আমাৰ ইয়াতো একেই।
আপোনালোকৰ তাত, দুপৰীয়াৰ মূল খাদ্য কি?
হয়, আমাৰ ইয়াত দুপৰীয়াৰ মূল খাদ্য বুলি ক'বলৈ গ'লে মূলত, ভাতৰ ওপৰতে নিৰ্ভৰশীল এই আহাৰত, সাধাৰণতে গৰম ভাত শাক-পাচলি ভাজি ভাত দাইল-চবজি আৰু মাছ বা মাংসৰ আঞ্জা থাকে।
হয়, হয়, আৰু ভাতৰ ভিতৰত আপোনালোকে কোনটো চাউলৰ ভাত, খায়?
হয়, আমাৰ ইয়াত সাধাৰণতে আমি, স্থানীয়ভাৱে উৎপাদিত জহা চাউলেৰে পৰিৱেশন কৰা হয়।
তথাপিও কেতিয়াবা, কেতিয়াবা অন্য ধৰণৰ চাউলো খোৱা হয়
হয়, হয়, আৰু আপোনালোকে দাইলৰ ভিতৰত, কি দাইল জনপ্ৰিয়?
আমাৰ ইয়াত বাহিৰৰ ভিতৰতে, ক'বলৈ গ'লে মচুৰ দাইল, মগু দাইল মাটি দাইল বুটৰ দাইল, আদি ৰন্ধা হয়।
হয়, হয়, আপোনালোকৰ
আপোনালোকৰ ফালে কি কি ধৰণৰ চাউল বা দাইল পৰিৱেশন কৰা হয়?
হয়, আমাৰ ইয়াতো চাউলৰ ভিতৰত জহা চাউলেই জনপ্ৰিয় তথাপিও, আমি আন, বাকীবোৰ চাওলো পৰিৱেশন কৰোঁ আৰু দাইলৰ ভিতৰত মচুৰ দাইল মাটি, দাইল বুটৰ দাইল, ৰহৰ দাইল এইবিলাক খোৱা, হয়।
হয়, হয়।
আৰু আপোনালোকৰ তাত ৰাতিৰ খাদ্য কি?
আমাৰ ইয়াত, ৰাতিৰ খাদ্য হ'ল নিৰামিষ খাত আমাৰ ইয়াত সকলোৱে নিৰামিষ ভাতেই খায়।
হয়, হয়।
আমাৰ ইয়াত সাধাৰণতে ৰাতি কেতিয়াবা ৰুটি কেতিয়াবা পুৰি, ঘুগুনি আদি খোৱা হয়।
হয়, হয়।
আপোনালোকৰ ফালে ৰুটি পুৰি খাই ভাল পায়নে?
হয়, হয়। আমাৰ ইয়াতো একেই আৰু আমি আমাৰ ইয়াতো ৰাতি বিশেষকৈ ৰাতি উম, নিৰামিষ ভাতেই খোৱা হয়।
হয়, হয়। আপোনালোকে ৰুটি পুটি খাই ভাল পায়নে?
হয়, নিশ্চয় খুবেই ভাল পাওঁ। ৰুটি, পুৰি খাই। কিন্তু আমাৰ অসমীয়াৰ মানুহে ভাতেই ভাত মানে ভাতকেই বেছি প্ৰাধান্য দিয়ে। সেইবাবে আমি ভাতকে বেছি গুৰুত্ব দিওঁ।
হয়, হয়, আমাৰ ইয়াতো একেই
খাদ্যৰ ভিতৰত কি কি খাদ্য উপকাৰী বা কি কি খাদ্য ভিটামিন আছে বুলি তুমি ক'ব পাৰিবানে?
হয়, নিশ্চয় খাদ্যৰ ভিতৰত মানে যদি শাক পাচলিৰ ভিতৰত ক'বলৈ যাওঁ, তেতিয়া হ'লে পালেং শাক, ৰকলি, গাজৰ, ফুলকবি বান্ধকবি এইবিলাক শাকত উপকাৰী আছে, আৰু ফল মূলৰ ভিতৰত যদি ক'বলৈ যাওঁ। আপেল, সোমথিৰা, কমলা, কল তিঁয়হ, নাচপতি এইবিলাক ফল মূলত ভিটামিন আছে। আৰু
হয়, হয়। আমাৰ ইয়াতো কোৱা হয় এইবিলাক আৰু প্ৰটিনযুক্ত খাদ্য কি কি আপুনি ক'ব পাৰিবনে?
প্ৰ'টিন যুক্ত খাদ্য বুলি ক'বলৈ গ'লে ফল মূলৰ ভিতৰত আপেল, কল এইবিলাকতে ফল মানে ভিটামিন বেছি। আৰু মাছ মাছ, মাংসৰ বিষয়ে ক'বলৈ গ'লে আহ মাগুৰ মাছত ভিটামিন বেছি আছে, ৰোগীক সেই মাছ খোৱা হয়।
হয়, হয়। তেতিয়া আমি এতিয়া প্ৰ'টিনৰ খাদ্য বুলি ক'বলৈ গ'লে যেনে চয়াবিনতো থাকে।
হয়, হয়, থাকে থাকে। আপুনি ক'ব পাৰিবনে?
হয়, কওঁকচোন?
আপুনি আহ ভিটামিন থকা। শাক পাচলিৰ বিষয়ে নাম ক'ব পাৰিবনে?
হয় হয় নিশ্চয়, ভিটামিন থকা শাক পাচলি আমি বহুতো দেখা পাওঁ যেনে গাজৰ, গাজৰত থাকে। তাৰপিছত আমি ব্ৰ, ব্ৰকলি দেখা পাওঁ ব্ৰকলিত থাকে। তাৰপিছত আৰু মাছ, মাংস, কণী। চয়াবিন আদিত প্ৰটিন থাকে।
হয়, হয়।
এতিয়া আমি যদি স্নেহ জাতীয় পদাৰ্থ থকা খাদ্য খাবলগীয়া হয় তেনেহলে আমি খাব লাগিব বাদাম।
তাৰপিছত আমি খাব লাগিব। গাখীৰ, পনীৰ।
হয়, হয়। ঠিক আছে তেনেহলে, আপোনাৰ লগত বিষয়টো আলোচনা কৰি খুবেই ভাল লাগে।
হয়, হয়। মোৰো বহুতেই ভাল লাগিল, আপোনাৰ পৰা নজনা কথা জানিব পাৰিলো। শিকিব পাৰিলো, মোৰ বহুতেই ভাল লাগিল।
মইয়ো বহুতো নজনা কথা জানিব পাৰিলোঁ। আৰু বহুতো নতুন নতুন কথাও শিকিব পাৰিলো আপোনাৰ লগত। খুবেই ভাল লাগিল।
হয় হয় ধন্যবাদ।
ধন্যবাদ।
ৰাখিছো দিয়ক।
অঁ অঁ ৰাখিছো দিয়ক।